অ কি কৰিছ
এ আছো ৰ এনেই তই কি কৰিছ
ময়ো এনে আছো বাকী ভাত পানী খালি
উ উ নাই নাই খোৱা নাই এই বনাই আছে তই খালি
নাই খোৱা নাই বনাই আছে
অ বাকি ঘৰতে নে
বা ভালেই অ ঘৰতে ঘৰতে বাকীতো ঘৰত ভাল নাই চবৰে
অ অ ভাল ভাল তোৰ ঘৰত ভাল নে
উম আছে আছে
উম
বাকী এতিয়া ব্যস্ত আছ নেকি বাৰু
নাই নাই ক
নাই বোলো তোৰ লগত এটা বিষয় এটা আলোচনা কৰো এনেই ঘৰত আছো বুলো সেইকেনে বোলো তোৰ লগতে কিবা এটা বিষয়ে আলোচনা কৰোঁ।
অ পাৰি নোৱাৰা নহয় ক মই বস্ত নাই বাৰু ক,
মানে ভৱিষ্যতৰ ভাৰত এই বিষয়টো বৰ্তমান তো জনাৰ সময়ত- যথেষ্ট বহুতেই বেছি গুৰুত্বপূৰ্ণ।
উম একেবাৰে কি চলে মানে চা আজি আমি ভৱিষ্যত উত্তৰ ভাৰতৰ বিষয়ে কওঁ মানে অ মানে প্ৰতিজন ভাৰতীয়ই মানে
হয়
কব ক'ব গ'লে এখন উন্নত হওক তাৰপিছত শান্তিপূৰ্ণ হওক সমৃদ্ধ হওক। এইবোৰ ভাৰত উ মানে আমাৰ ভাৰত গঢ়াৰ এটা সপোন দেখে নহয় নে? ত' মোৰ মতে ত মোৰ মতে মানে ভৱিষ্যতৰ ভাৰত ক'ব গ'লে এখন মানে দেশ য'ত আমি শিক্ষা তাৰপিছত স্বাস্থ্য, বিজ্ঞান, প্ৰযুক্তি, কৃষি উদ্যোগ পৰিৱেশ আৰু মানে সামাজিক সমতা সকলো মানে ক্ষেত্ৰতে উন্নতি হব হওক যাতে তাৰ কথা ভাবি আমি ভৱিষ্যতৰ ভাৰত বুলি ভাবো আৰু।
উম। আৰু যদি ক'বলৈ যাওঁ এতিয়া চা ভাৰত টোৰ বহুত ক্ষেত্ৰতে আগবাঢ়ি আছে, ত তই কি কি ক্ষেত্ৰত উন্নতি হোৱা দেখিছ?
আহ ক'ব গ'লে চা বিজ্ঞান, বিজ্ঞান তাৰ পিছত মহাকাশ গৱেষণা আৰু ডিজিটেল প্ৰযুক্তি বহুত বিভিন্ন ধৰণৰ ডিজিটেল ম্য মাধ্যম আহি গৈছে। তাৰপিছত স্বাস্থ্য সেৱা শিক্ষা তথ্য প্ৰযুক্তি বা ষ্টাৰ্ট আপ আৰু পৰিবহণ ব্যৱস্থাত যথেষ্ট উন্নতি হৈ আহিছে। আৰু আহ আৰু ক'ব গ'লে আৰু যদি উন্নতি হব বিচাৰে তো মোৰ মতে ভৱিষ্যতৰ ভাৰত এখন উন্নত তাৰপিছত আত্মনিৰ্ভৰ দুৰ্নীতিমুক্ত আৰু শিক্ষিত আৰু পৰিৱেশ সচেতন দেশ হোৱাটো উচিত বুলি মই ভাবো।
সেইটো হয় কিন্তু বাকী এনেই ডিজিটেল ভাৰতৰ বিষয়ে অলপ কবি নেকি?
ডিজিটেল ভাৰতৰ কথা ক'ব গ'লে চাহ আজিকালি সকলো বস্তুয়ে অনলাইন হৈ গৈছে ধৰ অনলাইন বেংকিং তাৰ পিছত ডিজিটেল পেমেণ্ট, আহ অনলাইন শিক্ষা তাৰপিছত টেলিমেডিচিন আৰু চৰকাৰী বহু সেৱা অনলাইনতে উপলব্ধ হৈছে নহয় নে? আৰু চা সকলো আজিকালি তই ঘৰত বহি বহি তোৰ অনলাইন শ্বপিংও হৈ যায় মানে সকলোবোৰ বজাৰো হৈ যাব মাহঁতৰ ঘৰত বহি বহি ত যাৰ ফলত মানে আমাৰ বহুত মানে আমাৰ সময় অ মানে আমি বহুত আমাৰ মানুহৰ সময় আৰু পৰিশ্ৰম দুইটাই ৰাহি কৰিছে বহুতৰ এনেকুৱা ক হয় ন? যে সময় নিমিলে ত যাৰ ফলত তেওঁলোকে এটা অনলাইনতে সকলো বস্তু বোৰ দি দিয়ে ত তেওঁলোকৰ সময়ো বাচিল আৰু তেওঁলোকৰ কষ্টও কম হ'ল। এনেকে বজাৰত ঘূৰি ফুৰাতকে মানে বজাৰৰ ক্ষেত্ৰত কৈছোঁ, আৰু ধৰ বেং বেংকিংৰ সেই এতিয়া তোৰ ধৰ এটা মানে উম আজিকালি বেংকলৈ নগ'লেও মানে পইচাবোৰ ট্ৰানসফাৰ কৰিব পাৰি। সেয়াই, সেইবোৰে মানে দুইটাই ৰাহি হৈ আছে আৰু সকলোবোৰ পৰিশ্ৰম আৰু মানুহৰ সময়বোৰ।
ঠিকেই কৈছ কিন্তু। বা বাকী এনে ভৱিষ্যতে আৰ্টিফিচিয়েল ইণ্টেলিজেন্ঞ্চ বা কৃত্ৰিম বুদ্ধিমানৰো ভূমিকা কেনেকুৱা হ'ব বুলি ভাব?
চা, এ আই য়ে মানে শিক্ষা স্বাস্থ্য তাৰপিছত কৃষি তাৰপিছত উদ্যোগ পৰিবহন আৰু গৱেষণাত ডাঙৰ মানে এটা পৰিৱৰ্তন আনিব। কিন্তু ইয়াক যদি দায়িত্বশীল ভাৱে ব্যৱহাৰ নকৰো তেন্তে আমাৰ বাবে ক্ষতি হ'ব, ত' মই ভাবো যে এইটো আমি- উমঁ' মানে আমাৰ আমি দায়িত্বশীল ভাৱে আমি- ব্যৱহাৰ কৰাটো প্ৰয়োজন এটা আৰু- এ আই টো আমাক যথেষ্ট মানে ক'ব গ'লে বহুতে আমাক সহায় কৰিছে, তোৰ ধৰ এতিয়া- বহুত এতিয়া আজিকালি বহুত এনেকুৱা ধৰণ বোৰ আহি গৈছে, তোৰ কোম্পনী হওঁক বা কিবা কিবিয়ে হওক। পঢ়াৰ ক্ষেত্ৰতো এয়াই আমাক যথেষ্ট মানে সহায় কৰিছে। তেনেকুৱা সেইটোৱেই, ত' ব্যৱহাৰ ভালদৰে ইয়াক মানে নিজে ভালদৰে এইটো ব্যৱহাৰ কৰাটো প্ৰয়োজন বুলি মই ভাবো।
বাকী এনেই শিক্ষা ব্যৱস্থা অভি, ভৱিষয়তে কেনেকুৱা হ'ব উচিত বুলি ভাব তই কেনেকুৱা হ'ব লাগে?
মোৰ মতে চা কেৱল এতিয়া পুথিগত শিক্ষা নহয় মানে কিতাপতে নহয়- কিতাপতে ব উমঁ' কিতাপতে নহয় শিক্ষা, ব্যৱহাৰিক শি শিক্ষা হওক, দক্ষণা বিকাশ- তাৰ পিছত গৱেষণা, উদ্ভাৱন আৰু নৈতিক শিক্ষাৰ ওপৰত- টো গুৰুত্ব দিব লাগে বুলি মই ভাবো, অকল ধৰ কিতাপৰ মানে যোনবোৰ উমঁ স্কুলীয়া এইবোৰ কিতাপ সেইবোৰতে যদি শিক্ষা- শিক্ষাৰ গুৰুত্ব দি থাকে ত' পিছলে- সকলোবোৰ মানে উন্নতি লাভ নহবও পাৰে, ত' সেই বোৰ সকলো বস্তুতে মানে গুৰুত্বটো দিব লাগে বুলি মই ভাবোঁ।
সেইটো হয় কিন্তু। তাকে লৈ শিক্ষা ব্যৱস্থাত ভৱিষ্যতে কেনেকুৱা, অ', সেইটোতো ক'লিয়েই বাৰু তই। তাকে এনেই কৃষিক কৃষিকৰ ক্ষেত্ৰত কি পৰিৱৰ্তন আশা কৰা যায়?
আহ', চা, এতিয়া যোনবোৰ আধুনিক কৃষি তাৰপিছত জৈৱিক কৃষি- তাৰপিছত ড্ৰিপ জলসিঞ্চন তাৰ পিছত ড্ৰন ব্যৱহাৰ, উন্নত বীজ আৰু- আহ' ক'ব গ'লে বিজ্ঞানিক কৃষিৰ জৰিয়তে মানে অহ'- জৰি়য়তে উৎপাদনবোৰ বৃদ্ধি পাব, তেতিয়াহে মানে ভাল ভাল এইবোৰ যদি আধুনিক টেকনলজীবোৰ আহি গৈছে ন' টেকনলজীবোৰ সেইবোৰ যদি- লাভ কৰে, তেওঁলোকেতো শৃষিৰ ক্ষেত্ৰতো যথেষ্ট পৰিৱৰ্তন আহিব পাৰে। এতিয়া মোক কচোন। আহ' এইবোৰ-এইবোৰ ক্ষেত্ৰত আমাৰ যুৱ প্ৰজন্মৰ কিবা ভূমিকা আছে নেকি বাৰু?
আছে দেই, মানে যুৱ প্ৰজন্মৰ ভবিষ্যতৰ মানে ভাৰত গঢ়াৰ মূল্য শক্তি হয়, আৰু তেওঁলোক শিক্ষা তাৰপিছত, যিবোৰ বস্তু আছে, সমাজৰ সেৱা জৰিয়তে দেশৰ মানে, আগুৱাই নিব পাৰিব আৰু ভৱিষ্যত। বাকী তই ক'চোন এনে মহিলা শক্তিৰ ভূমিকা কেনেকুৱা?
চা মহিলৰ, মহিলাসকলৰো স মানে সমান সুযোগ, মানে স সকলোতে থাকিব লাগে নহয় নে, যে আজিকালি এনেকুৱা নহয় যে, আগৰ যুগত আছিল কিন্তু আজিকালিতো এইটো এক্দমেই নহয় যে, মানে মহিলাসকল পিছ পৰি, পৰি থাকিব লাগে। ত' শিক্ষা হওক, বিজ্ঞান, ৰাজনীতি, ব্যৱসায়। খেল ধেমালি আৰু প্ৰশাসন, সকলো ক্ষেত্ৰতে ক'ব গলে, তেওঁলোকৰ মানে অংশগ্ৰহণতটো বৃদ্ধি হ'ব লাগে বুলি মই ভাবো দেই।
উম, তই ঠিকেই কৈছ কিন্তু এইটো। বাকী এনে পৰিৱেশৰ সংৰক্ষণৰ বিষয়টো, কিমান গুৰুত্বপূৰ্ণ বুলি ভাব তই।
বহুতে যথেষ্টই গুৰুত্বপূৰ্ণ বুলি মই ভাবো। উন্নয়নৰ লগতে বন সংৰক্ষন, নদী সংৰক্ষন। তাৰপিছত দু দুষন নিয়ন্ত্ৰণ, এতিয়াতো পলিউচনটো বহুতে বাঢ়ি গৈছে, নহয়নে? আৰু, নবীকৰণ যোগ্য শক্তিৰ ব্যৱহাৰটো বৃদ্ধি কৰিব লাগে বুলি মই ভাবো, আৰু ইয়াৰ লগতে ভাবো যে, আহ স্বাস্থ্যৰ, স্বাস্থ্য ব্যৱহাৰৰ ক্ষেত্ৰত মানে প্ৰতিজন নাগৰিকে, মান নাগৰিকৰ বাবে এটা উন্নত চিকিৎসা হ'ব লাগে, চিকিৎসা চিকিৎসা হ'ব লাগে, আৰু
অ', গাঁও অঞ্চল, স্বাস্থ্য সেৱা ভাল হ'ব লাগে, ধৰ বহু এনেকুৱা অঞ্চল আছে গাওঁ অঞ্চল য'ত স্বাস্থ্য, মানে স্বাস্থ্্য সেৱাবোৰ একো মানে গুৰুত্ব নিদিয়ে। মানে চিকিৎসাবোৰ ভাল নহয়, তেওঁলোকৰ সেই অঞ্চলত, ত' তো সেইবোৰ অঞ্চলত, স্বাস্থ্যবোৰ মানে, চিকিৎসাবোৰ ভালকে কৰিব লাগে। আৰু ক'ব গ'লে, ডিজিটেল স্বাস্থ্যৰ ব্যৱস্থা কৰিব লাগে, আৰু সুলভ ঔষধৰ ব্যৱস্থাটো, মানে অতি জৰুৰী, জৰুৰী বুলি মই ভাবো।
আৰু এনে, ভাৰতৰ অৰ্থনীতিৰ ভৱিষ্যত কেনেকুৱা বুলি ভাব তই?
উম, যদি উ ক'ব গ'লে যদি উদ্যোগ আ কৃষি তথ্য প্ৰযুক্তি আৰু উৎপাদন খণ্ডত অধিক শক্তিশালী হয়, পিছলে। তেন্তে ভাৰতৰ, মানে ভাৰত বিশ্বৰ অন্যতম শক্তিশালী অৰ্থনীতি হ'ব পাৰে বুলি মই ভাবো।
বাকী এনে যদি ক'বলৈ যাওঁ, কি বিজ্ঞান আৰু মহাকাশৰ গৱেষণাৰ ক্ষেত্ৰত ভাৰতৰ ভৱিষ্যত কেনেকুৱা?
চা ভাৰতে এতিয়া, ইতিমধ্যে মানে, বহু সফলতা লাভ কৰিছে, নহয় নে, বহু ক্ষেত্ৰত, তেওঁলোকে লাভ কৰি আহিছে বহু বস্তু ত ভৱিষ্যতে অধিক আৰু উপগ্ৰহ মহাকাশ গৱ গৱেষণা হ'ব আৰু নতুন বৈজ্ঞানিক আবিষ্কাৰ হ'ব বুলি আশা কৰা যায় সকলোৰে, মানে আশা কৰিছো যাতে আগলৈ আৰু ভাল হওঁক।
উম, ঠিকেই কৈছ তই, বাকী এনে তই কি ভাব? কি?
অ মই ভাবো যে অ উ ক ক ক
মানে ভৱিষ্যতৰ ভাৰতৰ সম্পূৰ্ণ ডিজিটেল দেশ হ'ব নেকি
অ বহু পৰিমাণে হ'ব পাৰে চা কিন্তু মানে ইয়াৰ লগে লগে মানে যোনবোৰ চাইবাৰ সুৰক্ষা আৰু ডিজিটেল শিক্ষাও বৃদ্ধি কৰিব লাগিব অকল মানে মানে ধৰ, এতিয়া বহু লিংক এনেকুৱা কিছুমান আছে। যাৰ ফলত ধৰ কিছুমান মানুহৰ টকা পইচাবোৰো এনেকুৱা মানে তেওঁলোকে হেক কৰি লৈ যায়, সেইবোৰ মানে চাইবাৰ চাইবাৰ সুৰক্ষাটো মানে থাকাটো বহুত গুৰুত্বপূৰ্ণ বুলি ভাবো মই ত এনেকে যদি হয় ত' সেইবোৰ বৃদ্ধি কৰিব লাগে বুলি মই ভাবো
ঠিকেই কৈছ তই কিন্তু এইটো বাকী এনে ঠিক আছে তেন্তে পিছত কথা পাতিম
অ ঠিক আছে দে